অ শুনিছো।
ক'ত, অহ আপোনাৰ খবৰ কেনে?
অ ভাল-ভাল বাৰু, আপোনাৰ?
মোৰো ভালে দিয়ক, আপোনাৰ আপুনি এতিয়া অফিচত আছে নি?
নাই-নাই মই ঘৰত আহিলো, অফিচ ছুটি হ'ল বাৰু, আপুনি ক'ত আছে বাৰু এতিয়া?
মই ঘৰতে আছো, আপুনি এতিয়া ব্যস্ত আছে নেকি?
অহ নাই ব্যস্ত নাই বাৰু। এ আপুনি এতিয়া আৰু আছে, এই জাষ্ট ঘৰ আহিছ এতিয়া অলপ মান চাহ-পানী খাই অলপ বহিছো আৰু।
অ ব্যস্ত নাই যদি মই আজি আপোনাৰ এটা বিষয়, আপোনাৰ লগত কথা পাতিব লৈ আহিছিল
অ, ঠিক আছে বাৰু।
মই আজি আপোনাক অলপমান ভ্ৰমণৰ বিষয়ে আপোনাৰ লগত কথা পাতিবলৈ আহিছিলো।
অ হয়।
অ আপোনাৰ মতে ভ্ৰমণ কিয় প্ৰয়োজনীয় বুলি ভাবে আপুনি?
আহ, ভ্ৰমণ প্ৰয়োজনীয় বুলি ভাবিলে কাৰণ আহ ভ্ৰমণ কেৱল ফুৰা-চকা কৰাই নহয়, ই মানুহৰ মানসিক আৰু শাৰীৰিক বিকাশৰ বাবে অতি প্ৰয়োজন নিয় হয় ভ্ৰমানটো। আৰু লগতে উম এ দৈনিক ব্যচ জীৱনৰ মানসিক চাপ আৰু ক্লান্তি দূৰ কৰাতো ভ্ৰমণে বহুত সহায় কৰে
আৰু
আহ আৰু ভ্ৰমণে আমাক নতুন ঠাই নতুন সংস্কৃতি খাদ্্য আৰু মানুহৰ সৈতে চিনাকি কৰাই দিয়ে যাৰ ফলত আমাৰ দৃষ্টিভংগী বহল হয় আৰু আত্মবিশ্বাস বৃদ্ধি হয় যেনে নতু নতুন পৰিবেশৰ সৈতে খাপ খাই পাৰ ক্ষমতাই মানুহৰ আত্মবিশ্বাস আৰু চিন্তাধাৰা হয় আপুনি বাৰু এইটো বিষয়ত কি বুলি ভাবে ভ্ৰমণ কিয় প্ৰয়োজনীয়
মই ভাবো যে ভ্ৰমণ কৰিলে নতুন ঠাই দেখা যায় নতুন মানুহৰ লগত লগ পোৱা যায় নতুন অভিজ্ঞতা পোৱা যায় আপুনি ভ্ৰমণ ভ্ৰমণে শিক্ষাৰ ক্ষেত্ৰতত সহায় পৰে বুলি ভাবেনে
ভ্ৰমণে শিক্ষাৰ ক্ষেত্ৰত প্ৰভাৱ হয় নিশ্চয় কৰে এইটো কাৰণ কি যিহেতু কি কিতাপৰ পাতত পঢ়া কথাবোৰ যেতিয়া আমি চকুৰে প্ৰতক্ষয় কৰো তেতিয়া সেই শিক্ষা স্থায়ী আৰু প্ৰাণবন্ত হৈ পৰে যেনে ব্য্ৱহাৰিক জ্ঞান ইতিহাস ভূগোল বিজ্ঞানৰ কথাবোৰ ঐতিহাসিক সান পাহাৰ নদী বা বিজ্ঞান কেন্দ্ৰ পৰিদৰ্শন কৰিলে সহজে বুজিব পাৰি বা আৰু বেলেগ খাইলৈ গ'লে তাৰ থলুৱা ভাষা আৰু সমাজ ব্যৱস্থা াৰ বিষয়ে এক ব্য্ৱহাৰিক শিক্ষা লাভ কৰা যায় ইয়াকে ভ্ৰমণে ইয়াক যিহেতু ইয়াকে ভ্ৰমণ মূল শিক্ষা বুলিও কোৱা হয় যেনে আৰু এতিয়া আপুনি আপুনি এই বিষয়ত কি বুলি লাগিব ভ্ৰমণে শিক্ষাৰ ক্ষেত্ৰত কিবা সহায় কৰেনে
হয় কিতাপত পঢ়া বহুতো কথা বাস্তৱত নিজৰ চকুৰে চাব পাৰি ভৰ ফলত ইয়াৰ ফলত জ্ঞানো বৃদ্ধি পায় সেয়ে আপুনি কেতিয়াবা ভ্ৰমণ কৰিবলৈ গৈছেনে
মই যিহেতু এটা আপোনাক জানেই যে মই যিহেতু এটা কম্পিউটাৰ প্ৰগ্ৰেম বা মই অলপ এইবিলাকৰ লগত জড়িত গতিকে মোৰ উ আপোনালোকৰ দৰে তেজ মহৰ খৰি নাই মই আৰু আমই শাৰীৰিক ভাৱে ব গলে ম ভ্ৰমণ কৰিব বেছি নোৱাৰো কিন্তু পৃথিৱীৰ প্ৰতিখন ঠ ধ সংস্ৃতিৰ সম ত মোৰ মনত সঞ্চিত হৈ আছে গতিকে মই ম জ জৰিয়তে যিকোনো ঠাইলৈ কিতাপৰ পাতত বা চিন্তাত ভ্ৰমণ কৰিব পাৰো কিন্তু মই বেছি জ ফুৰি পোৱা নাই এটা দুটা জৈ গৈছো বাৰু মইন্তু বেছি জেগা ফুৰি পোৱা নাই আু পাইছেনেে ভ্ৰমণ কৰি
হয় মই পৰিয়ালৰ সৈতে শ্বিলং কাজিৰঙালৈ গৈছিলো এই, ভ্ৰমণ মোৰ বাবে বহুত স্মৰণীয় হৈ আছে।
ভ্ৰমণৰ কথা মনত পৰে, আপুনি ভ্ৰমণৰ আগতে, কি কি প্ৰস্তুতি লোৱা উচিত বুলি ভাবে?
অহ, ভ্ৰমণৰ, ই এটা সুন্দৰ সুৰক্ষিত ভ্ৰমণ ভ্ৰমণৰ বাবে আগতে প্ৰস প্ৰস্তুতি অতি দৰকাৰী।
যে যেনেকে আপুনি, যা পৰিকল্পনাত যে পৰিকল্পনা টিকট যেনেকে টিকট ক'লৈ যাব, কেনেকৈ যাব সঠিক পৰিকল্পনা কৰি গাড়ী বা বিমানৰ টিকট আৰু হোটেল আগতীয়াকৈ বুকিং কৰিব লাগে নহ। আৰু প্ৰয়োজনীয় নথি পত্ৰ, পৰিচয় পত্ৰ ত্ৰ, আধাৰ কাৰ্ড, ভোটাৰ আইডি, পাছপৰ্ট এইবিলাক আমি অ লগত ৰাখিব লাগে। লগ নগদ ধন বা এটিএমো আমি লগত ৰাখি থব লাগে। আৰু ফাৰ্ষ্ট এইড বক্স, যেনেকা প্ৰাথমিক চিকিৎসা বাকচ, এইবিলাক জ্বৰ, পেটৰ বিষ আদি বমিৰ ঔষধ আমি লগত ৰখাটো একেবাৰেই গুৰুত্বপূৰ্ণ কথা আৰু পৰিৱেশ উপযোগী কাপোৰ। আ আপুনি যি ঠাইলৈ যাব, সেই বতৰ অনুসৰি সেনেকুৱা কাপো- আমি লগত লৈ যাব লাগে। আহ, আপুনি কি বুলি ভাবে বাৰু? ভ্ৰমণৰ আগতে কি কি প্ৰস্তুতি লোৱা উচিত?
হয়, এ মই ভাবো ভ্ৰমণৰ আগতে বহুত প্ৰস্তুতি ল'ব লাগে। যেনে যাত্ৰাৰ পৰিকল্পনা, প্ৰয়োজনীয় কাপোৰ, ঔষধ পৰিচয় পত্ৰ আৰু টকাৰ ব্যৱস্থা আগতে কৰি লোৱা উচিত হয়। ভ্ৰমণৰ আগতেই, সেয়ে ভ্ৰমণ কৰাৰ সময়ত কি কি নিয়ম মানি চলিব লাগে? আপোনাৰ মতে।
ভ্ৰমণ কৰাৰ নিম, নিয়ম বুলি ক'ব গ'লে আমি স্থানীয় নীতি-নিয়মৰ সন্মান বা আপুনি যি ঠাইলৈ গৈছে তাৰ সংস্কৃতি পৰম্পৰা আৰু নিয়মৰ প্ৰতি শ্ৰদ্ধা ৰাখিব লাগে, যেনেকে ধৰ্মীয় প্ৰতি, ধৰ্মীয় স্থানৰ নিয়ম। আৰু পৰিষ্কাৰ পৰিছন্নতা, যতে ত'তে আৱৰ্জনা বা প্লাষ্টিক পেলাই আমি পৰিৱেশ লেতেৰা কৰিব নোৱা নালাগে। আইন মানি চলিব লাগে, যান বাহনৰ নিয়ম আৰু পৰ্যটনস্থলীৰ নীতি নিৰ্দেশনা আমি মানি চলিব লাগে। থিক তেনে এনেকে আমি সকলো ধৰণৰ নিয়ম ধৰণৰ নিয়ম আমি মানি চলিব লাগে, আপুনি কি বুলি ভাবে? ভ্ৰমণ কৰাৰ সময়ত কি কি নিয়ম মানিব লাগে?
মই ভাবো যে ভ্ৰমণ কৰাৰ সময়ত কিছুমান নিয়ম আমি মানি চলাটো বহুত গুৰুত্বপূৰ্ণ। যেনে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব লাগে প্ৰকৃতি নষ্ট কৰিব নালাগে। আৰু স্থানীয় নিয়ম কানুনসমূহ মানি চলিব লাগে। আপোনাৰ নিচিনাই মই ভ্ৰমণ কৰা টাইমত কিছুমান এনে নিয়ম বিলাক মানি চলো। আপুনি, অসমৰ কোন খন ঠামিত ভ্ৰমণ কৰিব লাগে বুলি ভাবে?
অ', কি বুলি ক'লে আপুনি?
আপোনাৰ মতে, অসমৰ কোনখন ঠাই ভ্ৰমণ কৰাটো ভাল আৰু?
অ', অসমৰ, অসমৰ আমি যিহেতু অসম প্ৰাকৃতিক সৌন্দৰ্য আৰু সংস্কৃতিৰ এ অতি চহকী ঠাই হয়। কাজিৰঙা আৰু মা ৰাষ্ট্ৰীয় উদ্যান এ এশিঙীয়া গড় আৰু বন্যপাণীৰ বাবে খুব বিশ্ববিখ্যাত হয়। আহ, লগতে তে মাজুলী বিশ্বৰ বৃহত্তম নদীদ্বীপ আৰু সত্ৰীয়া সাংস্কৃতিৰ প্ৰাণ কেন্দ্ৰ হয়। আহ শিৱসাগৰ আহোম যুগৰ ঐতিহাসিক স্থাপত্য যেনে ৰংঘৰ কাৰেংঘৰ আৰু শিৱদৌল গুৱাহাটীত আপুনি ভ্ৰমণ কৰিব পাৰে কামাখ্যা মন্দিৰ উমানন্দ বিশ্ব হাটত সৰু নদীদ্বীপ আৰু ব্ৰহ্মপুত্ৰৰ সূৰ্যয়াস্ত আৰু আপুনি অসমৰ এখন ধুনীয়া চহৰ হাফলং অসমৰ একমাত্ৰ পাহাৰীয়া চহৰ জাক পূৰ্বৰ পূ্বৰ চুইজাৰলেণ্ড বুলিও কোৱা হয় আপুনি এই কেইখন ঠাই অসমৰ খুব ভালদৰে ভ্ৰমণ কৰে কৰিব পাৰে
আপোনাৰ মতে ভ্ৰমণে আমাৰ মনত প্ৰভাৱ পেলায়নে
ভ্ৰমণে আমাৰ মনত অ সতেজ আৰু প্ৰাণব প্ৰাণবন্ত কৰি তোলে ই ম অসমৰ পৰা সং সংকীৰ্ণতা দূৰ কৰে আৰু উদাৰতা বৃদ্ধি কৰে যেতিয়া আমি প্ৰকৃতিৰ সান্নিধ্যলৈ যাও আমাৰ মনত এক অপূৰ্ব শান্তিৰ ভাৱ আহে আৰু যাৰ ফলত সৃষ্টিশীলতা যেনেকে ইংলিছত ক্ৰিয়েটিভিটি বুলি কোৱা হয় বৃদ্ধি পায় একাষাৰে ক'ব ভ্ৰমণে মানসিক স্বাস্থ্য বহু খিনি উন্নত কৰে আপুনি কি বুলিব ভ্ৰমণে আমাৰ কিবা মনত পেলাই নে।
ভ্ৰমণে মোৰ মতে ভ্ৰমণে মন সতেজ কৰে মানসিক চাপ কমাই আৰু নতুন উদ্যম উদ্যমে কাম কৰিবলৈ অনুপ্ৰেৰণা দিয়ে ভ্ৰমণে আপুনিতো বহুত ভ্ৰমনয়মান যোৱা নাই। কিন্তু আপুনি জান আপোনাৰ মতে ভ্ৰমণৰ সময়ত কি কি সমস্যাৰ সন্মুখীন হ'ব বুলি ভাবে
অ', মই ভাবো যে সজাগ নাথাকিলে ভ্ৰমণৰ সময়ত কিছুমান সমস্যাসমূহ হ হ'ব পাৰে যেনেকুৱা আমি কবলৈ গলে স্বাস্থ্যজনিত সমস্যা। যেনেকে ধৰক আপুনি খাদ্য বা পানীৰ পৰিবৰ্তনৰ বাবে পেটৰ অসুখ বমি বা ভাগৰ লাগিব পাৰে। উচু পাহাৰীয়া অঞ্চলত চ উশাহ নিশাহৰ কষ্ট হব পাৰে যেনেকুৱা আমি আপুনি পাহাৰত ছিকিম বিলাকৰ পাহৰত গলে আপোনাৰ পাৰে। পৰিবহন বা বুকিং বা ফ্লাইট পলম হোৱা অথবা হোটেল বুকিঙলৈ খেলি মেলি হোৱা যিটো বহুত ক্ষেত্ৰত দেখা যায় হোটেল আমি বুকিং কৰিবলৈ বহুত কষ্ট হোৱা যায় প পৰা প্ৰতাৰণা যেনেকৈ আপুনি নতুন ঠাইলৈ অচিনাকি মানুহে বেছি কি পইচা লোৱা চুৰি দকাইতৰ এটা ভয় আপুনি নিশ্চয় থাকে যিহেতু বৰ্তমানৰ যুগত আমি চুৰি দকাইতৰ ৰ বহুত প্ৰভাৱ পাইছে সেইকাৰণে আমি আহ পইচা আমি ভালদৰে ৰাখিব লাগে আৰু বতৰৰ পৰিৱৰ্তন এইটো এটা খুব গুৰুত্বপূৰ্ণ হয় হঠাৎ তে হোৱা ধাৰাসাৰ বৰষুণ ভূমিস্খলন বা অত্যাধিক ঠাণ্ডাৰ বাবে যাত্ৰাত বাধা আহিব পাৰে আমাৰ। ঠিক তেনে ধৰে আপুনি কি বুলি ভাবে ভ্ৰমণৰ সময়ত কিবা সমস্যাৰ সন্মুখীন হ'ব পাৰেনে।
মই আপোনাৰ কথাতে সন্তুষ্ট ময়ো সেয়ে ভাবোঁ। যে বেয়া বতৰ। যান যত আৰু সমস্যা বা পথ চিনত। অসুবিধা হব পাৰে সেয়ে সমাধান হোৱাটো দৰকাৰ।
হয়, হয়।
শেষত শেষত ভ্ৰমণৰ বিষয়ে তুমি কিবা কব বিচাৰা নেকি।
হয় ভ্ৰমণৰ বিষয়েহে কব বিচাৰো যে আমি এইবাৰ এইেইদিন একেলগে আমি ভ্ৰমণ কৰ ফুৰিবলে যাম চাই এদিন আমি একেলগে ভ্ৰমণ কৰিবলৈ বিচাৰোঁ যদি আপুনি ইচ্ছুক হয়।
হয় মই আহিম আপোনাৰ লগত ভ্ৰমণ কৰিবলৈ যাম মই। আপোনাৰ আজি ভ্ৰমণৰ বিষয়ে আপোনাৰ কথা শুনি মই ভাল লাগে। আপুনি। তে ইয়াতে আজি আজি সমাপ্ত কৰো। অলপমান পিছত আৰু কথা পাতিম আমি।
হয় ঠিক আছে বাৰু আপোনাৰ লগত কথা পাতি খুবেই ভাল লাগিল ধন্যবাদ।
অ',।